অঁ শুনিছা। অঁ অঁ মই বোলো ক'ত গ'লা?
অহা নাই আছো আছো।
অঁ অঁ অ মোৰ ঘৰতে দিয়া এই বহি আছো ৰবা। ফালে অলপ বতাহ মাৰি আছে অঁ'।
উথিনি তুমি আহিছিলা নেকি?
অঁ মই গৈছিলোঁ তুমি ঘৰত নাই ক'ত গৈ ক'ত গ'লা আৰু?
এই অলপ ওলাই গৈছিলো এনেই।
অঁ অঁ অঁ কি কৰিবা আও গৰম বন্ধ আৰু।
অঁ সেইকাণে তো অলপ ওলাই গলো গে।
অঁ অঁ'
কোৱাচোন, অথনি কিয় আহিছিলা?
অঁহ এই কথা এটা আছিল মানে। এতিয়াতো ক'ব পাৰিম ন, অঁ। অঁ অঁ মানে সেইয়া। বহুত দিনতো ঘৰতে আছো হয় গৰমৰ বন্ধ বুলি।
অ ব এইকেইদিন ঘৰতে আছো বাৰু।
অঁ এনেই ক'ৰবাত ফুৰিবলৈ যাওঁ বুলি ভাবিছিলো।
অ কু ক'ত যাম বুলি ভাবিছে এনেই?
এই মানে ফুৰিবলৈ যোৱা তোমাৰ- শিৱসাগৰ চাইডে যাওঁ অলপ আপাৰ আছাম অ
অ বেয়া নহয় শিৱসাগৰ আমি যোৱা নাই কিন্তু বহুত দিন দেই
অঁ অঁ বহুত বছৰে যোৱা নাই মোৰ মানে হোৱাই নাই যোৱা মানে ৰংঘৰ কাৰেংঘৰ এইবোৰ চাব মন গৈছিলে
চাব মন গৈছে এইখিনি মানে এই আগত পুৰণা সমতে গুজোৱা মানে ইতিয়া নতুন কিবা কিবি মানে ওচৰ ওচৰৰ পাজতে ধৰ গাৰ্ডেন চাৰ্ডন বনাইছে এইবিলো আমি দেখাই নাই
অ অ তেনেকে শিৱসাগৰ হৈ আমি অৰুণাচল চাব পাৰিম টাৱাং চাম
অ মানে যাবা কেতিয়া এতিয়া
অ যোৱাটো আজি তোমাৰ কি বাৰ আজি মঙলবাৰ অঁ মঙলবাৰ আমি শুক্ৰবাৰ মানে যাই দিওঁ আহ শুক্ৰবাৰ মানে গ'লে আমি শনি দেউ সোম আকৌ বুধবাৰ মানে আহিম আৰু চাৰি পাঁচ দিন মান থাকি
অ তাত তাত কিহত ক'ত থাকিমগৈ আমি
আমি ৰুম ল'ব লাগিব
ৰোম
ভাড়াৰুম অঁ অ থাকিব হে চিন্তা নাই এইবিলাক মোৰ লগৰ আছেতো চব মানে ঠিক কৰি দিব অ
অ তেতিয়াহ'লে কথা নাই মোৰ মানে একদিন গৰম বন্ধ বুলি কলেজ চলেজ বন্ধ। নাই ঘৰতে থাকি মানে অলপ আমনিও লাগিছে
অ এতিয়া
অলপ ওলাই শুই আহিব পাৰি
অ মই সেইটো কাৰণে কৈছো মানে অলপ মন পাণবোৰ মানে ভাল লাগিব ফ্ৰেচ ফ্ৰেচ লাগিব মগজুত তটো অকণমান মানে ভাল লাগিব এতিয়া এতিয়া তুমি মই তাৰপিছত হেৰি যাব ৰমেশ যাব তপা আব্দুল যাব
অ এই আমাৰ ওচৰত যে মুছলমান গাঁৱত আব্দুল ন
অ আব্দুল
অ অ আৰু
তাপা তুমি আৰু এটা চিনি নাাপাবা আমাৰ লগৰ এ হেৰি নামটো ফকৰ
হা
তুমি চিনি নাপাবা মানে ফকৰে যে চিনি পোৱা নেকি
অঁ অ মই তাক আগতে মাতবোল আছিলে সেইবোৰ মানুহত নেদেখা হৈ থাকিলো ক'ত বা থাকে
সি এতিয়া মানে মৰিগাঁও থাকে তাতে হেৰি কৰি অ ডিলাৰত সোমাই আছে।
অ
অঁ অঁঁ এতিয়া ছিক্স চিনি পাইছা তাক সি গৈ পাইছেনে অঁ সিও যাব আমি পাঁচটা যাম আৰু
অ দে বেয়া নহ'ব তেন্ত অলপ ফুৰি আহোগৈ
ট্ৰেইনত যাম ইয়াৰ পৰা শিৱসাগৰ ডাইৰেক্ট ষ্টেচন শিৱসাগৰ ষ্টেচন নামিম।
অ
একদম আমাৰ ইয়াত ষ্টেচন উঠিম জাইউড ষ্টেচনত দাইৰেক্ট শিৱসাগৰ ষ্টেচন নাম তোমাৰ পইচাটো কমিব।
অ এনেই ধৰিলক ফুৰিবলৈ গলে মানে অলপ প্ৰাকৃতিক এনেকুৱা
সংযোগ অ প্ৰাকৃতিক আমি কাজিৰঙা যদি তুমি কোৱা তেতিয়া আমি শিৱসাগৰত নগৈ দাইৰেক্ট কাজিৰঙাত নামি দিম। মানে গোলাঘাটত এতিয়া আমি যোৰহাট কাজিৰঙা প্ৰাকৃতিক সৌন্দৰ্যবোৰ দেখা পাম। তাৰপিছত আমি চাফাই কৰিম অ
চাফাৰী এখন ললে আমি অলপ চাব পাৰিলো হয়।
অ অ এতিয়া তুমি চোৱাআমি দিয়া কিতাপত যোনবোৰ - আমি কিতাপৰ যোনবোৰ পাও এতিয়া কাজিৰঙাৰ বিষয়ে কিছুমান কথা আমি নাজানো এতিয়া যোনবোৰ আমি নিজে দেখা পাম ভ্ৰমণ কৰি,
উম উম
সেইবোৰ আমি জ্ঞানবোৰ যোনটো পাম সেইবোৰ কিতাপত নাপাম নহয়।
অ ঠিকেই ঠিকেই কিতাপ মত কিতাপৰ মানে যিবোৰ থাক যিখিনি থাকে মানে সেইখিনি সীমিত থাকে ধৰ। অ আমি আমি নিজে অ নিজে যোনখিনি দেখিম সেইখিনি কিতাপত দেখা নাপাব।
অ আমি ভ্ৰমণত মানে যোনখিনি গম পাম মানে সেইখিনি মানে এয়া কি বুলি ক'ম মানে তুমি যিমান মন যায় সিমান মানে জ্ঞান আৰ্জন কৰিব পাৰিবা মানে। কোনো মানে সীমিত মানে ঠাই নাথাকে মানে।
নাথাকে অ
অঁ মানে তুমি যে ইমানখিনিয়ে গ্ৰহণ কৰিব লাগিব তুমি মানে যিমান মন যায় সিমান পাৰিবা।
অ আৰু মানে খৰচাটো কিমান কি কেনেকে হেৰি হ'ব বাজেটটো কিমান মানৰ ভিতৰত হ'ব?
খৰচা বেছি নালাগে দিয়া দুহেজাৰ তিনি হেজাৰ তিনি হাজাৰ মান টকাত হৈ যাব দুহেজাৰ মান টকাত পিছত হ'ব।
অ নহ'লে এটা এক কাম কৰা তুমি এই তোমাৰ লগৰতো যে আছিল
অ
তাক তাক অলপ এডভান্স কৰি মানে পইচা অলপ দি থৈ দিয়া তেতিয়া ৰুমত - দামটো অলপ কমি যাব পাৰে।
অ অ ৰুমত তোমাৰ গাই প্ৰতি তোমাৰ উ আমি দুুৱাটি গা এদিনত মানে ছশ হয় আৰু এটা ৰুম ভাড়া মানে
উম
দুখন বিচনা দিব তাৰপিছত আমি মিলাই কই শুম আও ডাঙৰ বিচনা অ তিনজনীয়া
একো নাই এই গৰমত আমি পাকাত পৰিয়ে শুব পাৰিম নে কি কয়?
অ অ অ মানে সি মোৰ লগৰ ন তাতে সি মানে এনেই নশ হয় আৰু এ চি থকা ৰুম
অঁ
এনে নশ লয় কিন্তু আমি এতিয়া মোৰ লগৰ যে সি ছশতে কৈ দিম বুলি কৈছে আৰু
অ তাক অলপ মেনেজ কৰিব দিবা।
অঁ অঁ বাৰু মই দুহেজাৰমান টকাত হৈ যাব চিন্তা কৰিব নালাগে।
অঁ ইমান সিমান মানত তাক অলপ এডভা্ঞ্চ দি থৈ দিলে ভাল হ'ব অ তাতোন তাতো এখন নিজৰ হোটেল আছিলে সবলা আগতে, নিজৰ হোটেল ন এতিয়াও এতিয়াও আছে ন?
অ আছে নিজৰে।
অ জি আ কথা নাই বহি অলপ চাই বৈ দিলে আমি আমাৰ অলপ অসুবিধা হ'ব।
অঁ মোকতো কৈছিলে ঘৰতে থাক বুলি মইতো এতিয়াতিয়া বেয়া লাগে ন আমি পাঁচটা লোৱা এতিয়া সেই বেয়া পাব পাৰে সেইকাৰণে মানে হে পইচা থাকিম বুলি ক'লোঁ আৰু।
অ মানে সিহঁতৰ ঘৰলৈ মাতিছে মানে।
অঁ অঁ অঁ কিন্তু ৰুমত থাকিম আৰু কিন্তু খোৱা - বোৱাটো সুধিব আৰু ঘৰৰপৰা সিহঁতৰ।
অ, নালাগে ঘৰত থাকিব।
অ।
উম।
খোৱা - বোৱাটো দিম বুলি কৈছে, একো নাই হ'ব বুলি ক'লো আৰু লগৰ আৰু। পুৰা সেইটো চিন্তা কৰিব নালাগে আৰু। অ, ঘৰৰ পৰা দিব আৰু।
অ, ঠিকেই আছে।
অ। বাকী ওম এতিয়া আমি প্ৰথম লক্ষ্য হৈছে আমি কাজিৰঙাত সোমাব লাগিব তাৰ সেউজীয়া প্ৰাকৃতিক সৌন্দৰ্য আমি মানে গ হেৰি কৰিব লাগিব। চাব লাগিব তাৰপিছত গড়, হাতী ফটো উঠাব লাগিব, ফটো উঠিব লাগিব সেইবাৰু মানে এটা মানে নিজৰ এয়া কি বুলি কয় এখন বহী, কিতাপ, কলম ল'ব বহী আৰু কলম ল'ব লাগিব। কিছুমান উম মানে নথি হেৰি লিখিব পাৰিম তথ্যবোৰ।
উম অ।
তাৰপিছত ফটো তুলিব পাৰিম।
আৰু ফোন - চোন তেনেকে মানে ফুল চাৰ্জ কৰি নিব লাগিব, চাৰ্জাৰ এনেকে লৈ যাব লাগিব ন?
অ চাৰ্জাৰ পাৱাৰ বেংক, পাৱাৰ বেংক আছে মোৰ তাত দুটা। অ, ফুল চাৰ্জ কৰিবা আকৌ পাৰ আৰু চাৰ্জ দিব পাৰিম নহয়।
অ, তাত তাক তাত পাৰিব অ।
অ, কাপোৰ কানি ল'বা আৰু মিলাই কৰি। চাৰি - পাঁচদিনৰ কাৰণে কাপোৰ আৰু।
কিা
অ।
আৰু।
অ-অ ল'বা আৰু মিলাই কৰি কি কি বস্তু লাগে নিজৰ আ লাগতিয়ালখিনি।
অ।
তাৰপিছত আমি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ চাব লাগিব।
উম।
সেইখিনিতো আমাৰ জানে, আমাৰ ইতিহাসৰ মানে কিতাপত লিখা আছ
লিখা আছে অ, ইতি ই
আহোমৰ-আহোমৰ দিনৰ, মোগলৰ দিনৰ। সেইবোৰ আৰু আমি খাব লাগিব।
ত তলাতল ঘৰটো সোমাই আহি আহিব পাৰি নিকি?
অ, পাৰিবা চিনাব নালাগে, খালি নেহেয়ালে হ'ল আৰু সেয়ালে। পাৰিবা-পাৰিবা আজিকালি মানে সেইবোৰ, যোনবোৰ মানে আগৰ দিনৰ মানে। এয়া গেট বোৰ আছিল, দৰ্জাবোৰ আছিল মানে। যে এটা সেই এ সোমালে আৰু বেলেগ জেগাত ওলাব পায়, সেইবোৰ আজিকালি দৰ্জা বন্ধ কৰি দি। বৰ্তমান তোমাৰ এনে নৰ্মেল আৰু মানে। অ সেইটো আজিকালি নাইকিয়া কৰি দিলে। নাই-নাই, সেইটো আজিকালি দৰ্জা বন্ধ কৰি দিছে।
ৰাখি।
সঁচা কথাটো আগতে হৈছিলে, এতিয়া নাই বৰ্তমান, সেইটো বাৰু। বাকী আৰু হে আৰু জয়সাগৰ পুখুৰী আছে, চাবলগীয়া। সেইবোৰৰ পৰা বহুত জ্ঞান আৰ্জন কৰিব পাৰিমতো ভ্ৰমণ কৰি।
অ।
বাকী, খোৱা বোৱা হ'লনে নাই।
খোৱা বোৱা আমাৰ বনাইহে আছে ৰ'বা হোৱা নাই।
অ-অ- অ, নাই- নাই- নাই বনাই আছে।
অ, হ'ব আৰু এতিয়া।
অ, এতিয়া যোৱাটো নহ'লে, ফাইনেল আৰু।
অ যোৱাটো ফাইনেল হ'ব।
অ', অ', তুমি বহী এখন ল'বা, কেমেৰাটো ল'বা, কলম এটা ল'বা। আমি ফটো উঠাব পাৰিম আৰু কিছুমান কথা লিখিব পাৰিম।
অ' তোমাৰ ডি এছ এলাৰটো লৈ ল'বা।
অ' ল'ম বাৰু।
উম, তেতিয়া ভাল হ'ব অলপ।
ত ফটো উঠাব পাৰিম হয়নে।
অ। আৰু এয়া আকা আকাশকো কৈ দিবা। সিও যাম বুলি কৈ আছিলে আগতে।
অ, আকাশ অ হ'ব বাৰু কম দিয়া, আমি পাঁচ। যেতা পাৰোঁ যাম আৰু। অলপ মন প্ৰাণ ভাল লাগি আহক, ঠাইবোৰ সলনি হওঁক। ঠাই বোৰ সলনি হওঁক মন প্ৰাণ ভাল লাগক কিমান আ।
অ' আৰু এই আমাৰ গাঁৱতে যে তাইবোৰ তাইবোৰ নে মাইবোৰ তাকো সুধিবা।
অ' তাই বোৰ অ' মই থঠোটাটো।
নগ'লেও নাই বাৰু এনে।
অ', অ'।
মানে এনেকৈ কোৱাটো ভাল হ'ব।
অ', অ', হ'ব বাৰু নহ'লে আকৌ বেয়া পাব নহয়।
অ' বেয়া পাব এনে কথাটো জনাই থোৱা ভাল হ'ব।
অ' হ'ব বাৰু, আৰু নিজৰ লাগতিয়াল যোনবোৰ ঔষধ পাতি ল'বা মানে। ঠাই তেল সলনি হ'ব পৰিৱেশ। অ', অ', সলনি বেলেগ হ'ব তাৰপিছত তোমাৰ হেৰি। মানে পানীটো চেঞ্জ হ'ব ন' যদি আৰু গ'ম পাইছে। মানে এই কি কয় চৰ্দি কাঁহ হৈ আছে, অ অলপ। যত্ন ল'ব লাগিব নিজকে।
অ' সেইটোয়ে অ' ঠিকে কৈছা।
অ' আৰু পানী খাই থাকিব লাগিব। নাই নাই খামহে গৈ এতিয়া খাওঁ
অ অ দিয়া তুমি ভাত-পানী খাই লোৱা ভালকে আকৌ আলোচনা কৰিম।
অ অ বাৰু হ'ব দিয়া। দিয়া দিয়া লগ পাম আকৌ উম ৰাখিছোঁ ন, অ।